হেল্ল'! অঁ মই ৰেচোদা হয়। আৰু তোমাৰ নাম?
মোৰ নাম প্ৰাঞ্জল ডলে।
অ' আজি মানে মই ভ্ৰমণৰ এইটো কথা পাতিব ওলাইছে তেন্তে। আমি সকলোৱে জানো না ভ্ৰমণ মানে কি হয়? আপুনি তুমি যান এবাৰ ক'ব পাৰিবানে ভ্ৰমণ মানে কি হয়?
ভ্ৰমণ মানে আমি সাধাৰণতে যেতিয়া আহ ঘৰৰ পৰা আন এটা ঠাইলৈ যাওঁ বা আঁহ বিশেষ কিছুমান ঠাইলৈ ফুৰিবলৈ যাওঁ ধৰক এতিয়া গ্ৰীষ্মকালীন এতিয়া
হয় হয় হয়।
গ্ৰীষ্মকালীন বন্ধত আমি কেতিয়াবা ভ্ৰমণ কৰিব যাওঁ।
হয়, মানে ভ্ৰমণ মানে আমি এঠাইৰ পৰা আন ঠাইলৈ কিবা যিকোনো পিকনিকো হ'ব পাৰে।
বুজি ল'ব পাৰো ভ্ৰমণটো সাধাৰণ ভাষাত।
হয়-হয়, আৰু তুমি কেনকা জাগাত বেছি ভাল- পোৱা ভ্ৰমণ কৰিবৰ কাৰণে? এইটো মানে কেনকা যেগা মানে মাউটেন হ'ব। হ'ব পাৰে বা এডভেঞ্চাৰ পাহাৰ পৰ্বত ।
হয়-হয়। মই - পাহাৰ, নদ-নদী আঁহ- তেনেকুৱা জাগাবোৰ মই বেছি ভাল পাওঁ। য'ত প্ৰাকৃতিক সৌন্দৰ্য্যতাটো বেছি- থাকে সেনেকুৱা তেনেকুৱা জাগাত।
হয়-হয়, হয়-হয়। অঁহ', মানে পাহাৰ পৰ্বত থকা জাগাত তুমি বেছিকে ভাল পোৱা ন?
হয়-হয়।
অহ', আৰু তুমি কোনটো যেনকে পাহাৰ-পৰ্বত যিহেতু তুমি- যিহেতু তুমি পাহাৰ-পৰ্বত ভাল পোৱা, তেন্তে তুমি যিকোনো এটা মানে- কিবা থাকে নহয় সপোন এটা জাগাত যাবাৰ কাৰণে, সেইটো জাগা মানে
হয়-হয়। মোৰ সপোনত ভ্ৰমণ বুলি- যদি কওঁ মই বিশেষকে আঁহ-
অহ।
আমাৰ ভাৰতবৰ্ষৰ আমাৰ দেশৰ বাহিৰত মোৰ যাব মন আছে, চুইজাৰলেণ্ডত যাব মন আছে মোৰ।
হয়, ৱাও মোৰো ছেম হয়।
অহ', হয় নেকি।
হয়-হয়, আৰু- মানে- তুমি মানে কেতিয়াবা বেছিকে ফ্ৰেণ্ডছৰ লগত ভ্ৰমণ কৰি ভাল পোৱা না- ফেমিলি লগত না-
মাঁ । মোৰ ভ্ৰমণ সাধাৰণতে মই ফেমিলিৰ লগতো কৰোঁ, লগৰবোৰতো লগতো কৰোঁ। এতিয়া আহ', যেতিয়া বন্ধৰ দিন হয় তেতিয়া মই ফেমিলিৰ লগত কৰো।
হয়-হয়। অ মইয়ো- অঁহ ', ফ্ৰেণ্ডছৰ লগত বেছিকে ভাল পাওঁ ভ্ৰমণ কৰি কিনে।
হয়-হয়।
আৰু পিকনিক ভ্ৰমণ কৰা ডেষ্টিনেচনো অলপ-অলপ মেচ- হয় মানে। তুমি যেনেকে পাহাৰ-পৰ্বত- ইটো নদ-নদী ভাল পোৱা। তেন্তে মইও চেমে অলপ মানে পাহাৰ অলপ মানে সুখ- সুখ থাকা যাগাত ন ভ্ৰমণ কৰি ভাল পাওঁ আৰু। অলপ-অলপ মানে মিলে আৰু।
হয়-হয়, হয়- হয়।
হয়-হয়। অঁহ', - আৰু কিবা তোমাৰ কিবা কুৱেশন আছে নে ভ্ৰমণৰ মানে?
মোৰ
আপুনি আজিলৈকে কি কি ঠাই ভ্ৰমণ কৰিছে?
অঁহ ', মই এতিয়ালৈকে বেছিতো ভ্ৰমণ কৰা নাই বাৰু। অঁহ', তথাপিও মই এবাৰ শ্বিলং গেছিলোঁ।
হয় আৰু শ্বিলং ভ্ৰমণ কৰি কেনেকুৱা লাগিলে আপোনাৰ?
অৱ ইমান ভাল মানে ভাল লাগিছে আৰু যিহেতু আম মই পাহাৰ পৰ্বতবিলাক ভাল পাওঁ আৰু তাতে সিগিলাক আছে আৰু। মানে অলপ সুখ দিয়া, মানে কেতিয়াবা আমি শাৰীৰিক আৰু এইটো ভাল মানে মা থিংকিংটো আমাৰ ভাল হৈ যায়, তাতে গ'লে মানে অলপমান। পিচ লাগে আৰু। আৰু এবাৰ, এবাৰ দিল্লীলৈও গৈছো গৈছো। কিন্তু মানে প্লেছ জাগাটো ভাল হয়। কিন্তু, তাৰ ইনভাইৰমেন্টটো আমি সকলোৱে জানো ন। কেনেকুৱা হয় বুলি। অৱ, তাকেই আৰু আৰু স্কুল মানে, ট্ৰিপতটো গৈছোৱেই আৰু ফ্ৰেণ্ডছৰ লগত অ লগৰ লগত।
হয়, হয়।
তুমি কেতিয়াবা লগৰ লগত ফুৰিব গৈছানে?
মই, হয়। মই গৈ থাকোঁ। মোৰ ভ্ৰমণটো সচৰাচৰ চলিয়ে থাকে। আ মাহত মই, কমেও দুবাৰমান মই ভ্ৰমণলৈ ওলাই যাওঁ। মোৰ ওচৰ চুবুৰীয়া, মই অহ অৰুণাচললৈ যাওঁ। শ্বিলং, শ্বিলঙতটো মই বহুত বাৰ গৈছোঁ। আ সিপিনে দাৰ্জিলিং দাৰ্জিলিঙলৈ মই ভ্ৰমণ কৰিব গৈছোঁ, ছিকিম ভ্ৰমণ কৰিব গৈছোঁ। আ, বহুত মনোমোহাৰ দৃশ্য মই উপভোগ কৰিছোঁ ভ্ৰমণ কৰি।
অ, তুমি সি ইমানকেইটা ঠাই যে গৈছা, তাৰপৰা বহুত বস্তুকেইটা শিকিচা পায় ন!
বহুত জ্ঞান আহৰণ আ লাভ কৰিব সক্ষম সক্ষম হৈছোঁ মই। বহুত কথা জানিব পাৰিছোঁ। আ ভ্ৰমণ কৰিলে আপোনাৰ ধৰক আপোনাৰ উম আ মানসিক যোনটো, আ যিটোত সেইটো হয়, বহুত চেটিছফেকচন হয় সন্তুষ্ট লাভ কৰিব পাৰি। মনত যদি কিবা দুখ থাকে, সেইবোৰ বস্তু আঁতৰি যায়।
হয়, হয়।
অ, মই ভাবোঁ সকলো মানুহে, এবাৰ লাইফ ফত এ জীৱনটো ভ্ৰমণ কৰিব লাগে। এ
মানে, ভ্ৰমণ কৰিলে আমি মানে বহুত কথা শিকিব পাৰোঁ। মানুহ, বেলেগ বেলেগ লগ মানে কাল
হয়, হয়। কালচাৰ শিকিব পাৰোঁ আমি। হয়, জনগোষ্ঠীয় লোকসকলৰ সিহঁতৰ পৰম্পৰাগত নীতি-নিয়ম।
ভাষাবিলাক জানিব পাৰোঁ। অৱ অ, নীতি-নিয়ম। তেখেতৰ যি, এইটো খাদ্য হয়। এইবিলাক চব শিকিব পাৰোঁ ন! মানে, যিহেতু আমি কিতাপত তো পঢ়ো, তাৰ বাহিৰতে যদি আমি নিজে দেখিবলৈ পাম।
হয়।
এনেকুৱা হ'লে আৰু বেছি মানে ইণ্টছৰেষ্টিং ইং সেই ইচ্ছাটো বাঢ়ি যায় ন। অৱ, তেখেতৰ এনেকা, তেখেতৰ সেনেকা বুলি ইচ্ছাটো বেছিকে বাঢ়ি যায়। সেইকাৰণে ভ্ৰমণ কৰাটো ভাল আৰু।
হয়, আৰু আপুনি আ অকলশৰে ভ্ৰমণ কৰি ভাল পায়নে নাই? আ এ গ্ৰুপত বা লগৰ লগ সমনিয়াৰ লগত ভ্ৰমণ কৰি ভাল পায়।
অ অকলেও ঠিকে আছে। মানে, ইমান এইটো নহয় মাৰ কাৰণে মানে, মোৰ কাৰণে অকলে মানে, ফ্ৰেণ্ডছ নহ'লে ফেমে ফেমিলিৰ লগত বেছিকে ভাল লাগে আৰু। অ- কিন্তু, যিহেতু মই ফেমিলিছ্ লগতো বেছিকে যোৱা হোৱা নাই। নাই, কিন্তু ফ্ৰেণ্ডছৰ লগতো এনে আৰু যাই থাকোঁ, সেইকাৰণে আৰ ৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ ভিতৰত যাব পাৰিলে আৰু ভাল হয়, মানে ভাল লাগে মনটো।
আচ্ছা, আপোনাৰ তেনেকুৱা কিবা আ স্মৃতি আছে নিকি ভ্ৰমণৰ লগত মানে তেনেকুৱা পাহৰিব নোৱাৰা কিছুমান অভিগ গতা আছে নিকি ভ্ৰমণ এ যেতিয়া কোনোবা এনেকুৱা আহ গৈছিল আৰু আগতে য'ত ভ্ৰমণ কৰিছিল তেনেকুৱা স্মৃতি ৰৈ গৈছে নিকি
নাই এনেকা একো নাই মানে আমি ভ্ৰমণ কৰাতে ত পাও কিন্তু আৰু কি মন থাকে কিবা কিবা ফ্ৰেণ্ডছৰ লগত মেমৰ মানে টো থাকে আৰু অ তোমাৰ আছে নেকি
আহ তেনেকেতো মোৰ ভ্ৰমণ কৰোঁতে আছে বাৰু এটা আহ এবাৰ তেনেকুৱা এটা ঘটনা হৈছিল
হয় হয়
আমি এ অৰুণাচল এঠাইলে গৈছিলো আমি ভ্ৰমণ কৰিব আমি লগ সমনীয়াৰ লগত গৈছিলো ত গ্ৰীষ্মকালীনৰ সময় আছিল আৰ গ্ৰীষ্মকালীন বন্ধত আমিম ফুৰিব গলো লগৰ দুটাৰ লগতে ত সেইটো টাইমতে আপোনাৰ পাহাৰ কোনোবা এখন এ ঠাইত বৰষুণটো খুব বেছিকে দি আছে
হয় হয় হয়
আ তাছত পাহাৰৰ নদীটো আপোনাৰ পতক কে আহ ডাঙৰ হৈ গল ত আমি এ নদীৰ ইপাৰে আছিলো আমি পাৰ কৰিব নোৱাৰিলোগে আ পাৰ কৰিব নোৱাৰি আমি পাহাৰৰ ওপৰেদি এনেকে খোজ কাঢ়ি খোজকাঢ়ি গোটেই আহ তেনেকে আমি আহ আহিবলগীয়া হল অ তে ৰাতি বাজিল তেতিয়া ত নদী নদীটো পাৰ কৰিবৰ কাৰণে ত সেইটো অভিজ্ঞতা মোৰ জীৱনৰ এটা ডাঙৰ অভি
পাহৰিব নোৱাৰি হয় না কেতিয়াবা মানে পাহৰিব নোৱাৰা আৰু অ কেতিয়াবা কেতিয়াবা মানে একচি মানে হঠাৎকে কিবা এটা হৈ যায় যি এইটো আমি মনত ৰাখি এইটো মানে এইটো হ'ব আৰু মেমৰি নিচ হয় অ মানে ভালও থাকাও কিন্তু যিহেতু এক ত তাতে একো ঘটনা বিলাক হোৱা নাই যিহেতু ভাল মেমৰি বুলি ভাবিব লাগিব ন ভাল হয় এইটো তুমি উম মানে পুৰা জীৱনত ভুল এইটো কৰিব নোৱাৰিবা পাহৰিব নোৱাৰিবা
অ আৰু কেতিয়াবা তুমি যেতিয়া ফুৰিবলৈ গৈছিলা ন
উম
তেতিয়া তুমি কিবা খোৱাটো মানে ইমান যি এক কেতিয়াও মানে ইণ্টাৰেষ্টিং আৰু ইমান ভাল লাগা খাৱাতো খোৱা খাদ্যটো ক'বা পাৰিবানা মানে মেঘালয় শ্বিলং ক'ত ক'ত গৈছা ন তাৰ পাৰা যি মানে তে তেখেতৰ হ'ব পাৰে ন ট্ৰেডিশনেল বিলাক হয় হয় হয়
আপোনাৰ ধৰক এ মই শ্বিলঙত যেতিয়া গৈছিলো শ্বিলঙত আপোনাৰ ইহঁতৰ সেইটো আহ যোনটো ভাত আমি যেনেকে অসমত আমি ভাত বুলি কওঁ এতিয়া শ্বিলঙত সেইটো আপোনাৰ জ বুলি কয়
হয় হয়
আৰু ইহঁতৰ ভাতটো ইহঁতৰ ভাত খাচিয়া ভাষাত জ বুলি কয়
ত তেনেকে কিছুমান কথা শিকিছিলো ইহঁতৰ আ ধৰক তামোলটো এতিয়া তামোলটো কেতিয়াবা আমি অসমীয়াত তামোল বুলি কওঁ তাতে আপোনাৰ কোৱাই বুলি কয় ঠিক তেনেধৰে বহুত কথা আপোনাৰ সিহঁতৰ যোন কিটা খাদ্যয কিবা থাকে সেইকেইটা বেলেগ বেলেগ নাম বেলেগ বেলেগ ঠাইত ত' সেইবোৰ জানিব পাৰি
হয় ইমান মানে যিহেতু তুমি ইমান ভালকে শ্বিলঙৰ তামোল কি কয় তা সিহঁতৰ খাদ্য কেনেকে হয় এইটো চব টেষ্ট কৰিব মানে মানে কৰিব পাৰিছা আৰু জানিবও পাৰিছা হয় নে এইটো চব তোমাৰ ভাল অভ্যাস ভাল এইটো
সেইবোৰ সেইবোৰ আপোনাৰ ভ্ৰমণ কৰিহে তেনেকুৱা সেই অভিজ্ঞতাবোৰ ল'ব পাৰিছো
হয় হয় অ তেন্তে মানে তোমাৰ ভ্ৰমণৰ পৰা বহুত অভিজ্ঞতা বোৰ আছে আৰু তুমি ফিউ মানে কি কয় ভ্ৰমণ কৰি ভাল লাগে ন তোমাক তোমাক ভ্ৰমণ কৰি ভাল লাগে ন তোমাক
হয় হয় মই ভ্ৰমণ কৰি বহুত ভাল পাওঁ
হয় আৰু মানে মই এইটোয়ে কব বিচাৰিছো যে আমি মানে আমি সকলোৱে ভ্ৰমণ কৰিব লাগিব ন নতুন নতুন অভিজ্ঞতাবোৰ শিকিব পাৰিম যাতে আমি ভ্ৰমণ কৰিম হয় নে হয় তেন্তে হয় হয় তেন্তে হয় অ
ঠিক আছে ধন্যবাদ অ অঁ আপোনাৰ লগত কথা পাতি ভাল লাগিল
হয় তোমাৰ লগতো কথা পাতি ভাল লাগিছে তেন্তে ভ্ৰমণৰ আপুনি তুমি এতিয়া অ ফ্ৰেন্সৰ লগত ক'বা ন ভ্ৰমণ কৰিলে ভাল হয় হয় এইটো চাজেচন বিলাক দিবা যিহেতু তু তেখেতেও ভ্ৰমণ কৰিব পাৰে
হয় হয় হয় হয় নিশ্চয় ধন্যবাদ